অ কি কৰে
আছো এনে বহি তুমি
অ ময়ো আছো এনেই
অঁ
ভাত পানী হা
ভাত পানী বনাই আছে খোৱা নাই অ খবৰ খাতি ভাল
আহ ভালেই তোমাৰ
মোৰো ভালেই বাৰু
আহঁ
অ আক ঘৰত খবৰ খাতি ভাল
অ ভালেই
অ আমাৰো ভালে বাৰু
অঁ।
তুমি যে সেইদিনাখন গৈছিলা বিজনেচ এটা ষ্টাৰ্ট কৰিম বুলি, কৰিলা।
নাই কৰা নাই কৰিমহে।
আচ্ছা কেতিয়া কৰিবা।
জানো এতিয়া কেতিয়া কৰো।
অ কিহৰ কত কৰিবা।
উম তাকেই, ভাবি আছো কি দোকান। বেলেগে কৰো জানো।
অঁ অঁ।
তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
পাৰ্টনাৰশিপ কৰিব পাৰি।
আহঁ।
কি অ কিহৰ ওপৰত বুলি ক'লা।
এয়া কি বুলি কয় উম ধৰি লোৱা দোকানত গেলামালৰো কৰিব পাৰো। নহলে কাপোৰ। বিলাকো দুটাৰ ভিতৰত এটা কৰিম আৰু।
অ ভালে হ'ব বাৰু।
অঁ। তাকে ভাবি থৈছো হা।
অ প্ৰথমতে কিমান মান বস্তু আনিবা, উ আনিম বুলি ভাবিছা মানে।
অলপ কম কমকৈ আনিম, তাৰপিছত। প্ৰফিট হ'লে বেছিকে, লৈ আহিম আৰু পিছত।
অ প্ৰথমতেতোনো কমকে আনিব লাগিব ন।
অ কমকে আনিম লছো হ'ব পাৰে।
অ লছো হব পাৰে ন।
সেইকাৰণে আৰু কমৰ পৰা ষ্টাৰ্ট কৰিম আৰু।
অ। আকৌ ঘৰৰ ওচৰতে খুলিবা নে নে টাউন ফালে খুলিবা।
টাউন ফালে খুলিব লাগিব এই ঘৰৰ ওচৰত ইমানো মানুহ নাথাকে বাৰু। টাউনৰ ফালে ভাল হ'ব আৰু অলপ, মানুহ। য'ত বেছিকৈ অহা যোৱা কৰে তেনেকুৱাতে খুলিম।
অঁ, তাত হ'লে টাউনত হলে অলপ লাভো হব ন গাঁৱত হলেতো ক'তনো গাঁৱৰ মানুহে এতিয়া।
অঁ, গাঁৱত থাকেই ধৰি লোৱা দোকান দোকান।
অঁ, গাঁৱততো এনে প্ৰায়ভাগ দোকান পোৱা যায় বাৰু।
সেইকাৰণে আৰু, টাউনৰ ফালে কৰিম।
উম উম! ভালে, হ'ব।
আহঁ! পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা, ভালেই চলিছে বাৰু।
অঁ, মোৰো ঠিকেই আছে।
অ, কি পঢ়ি আছা তুমি?
মই ডিগ্ৰী পঢ়ি আছো।
অঁ!
তুমি?
ভালেই মইো ডিগ্ৰ্ৰীে কৰি আছো বাৰু।
অঁ।
উম!
একজাম হ'ল নে নাই হোৱা?
একজাম? হৈ মানে হ'ব আৰু হোৱা নাই বৰ্তমান এতিয়ালৈকে।
অঁ অঁ!
তোমালোকৰ হল?
অঁ, আমাৰ হৈ উঠিল।
অহঁ! অ কেনেকুৱা হল একজাম কেনেকুৱা হল একজাম?
ঠিকেই হৈছে বাৰু।
অহঁ।
আহিলেহে গম পাম আৰু পিছত কি হয়।
সেইটোতো আমাৰ চাগে একেবাৰে বন্ধৰ পিছতহে একজাম হ'ব নেকি।
অঁহ!
উম!
কিছুমানৰ আগতে হৈ যায়।
অ কিছুমানৰ আগতে হয় নহঁ?
অহঁ!
পিছত হৈছে মে পিছত- হ'ব আৰু হোৱা নাই বৰ্তমান। নে এতিয়া নতুন এডমিচন হৈ আছেতোঁ।
অহঁ এই,
উম! তাঁকে।
ফাৰ্ষ্ট চেমিষ্টাৰ, ফাৰ্ষ্ট চেমিষ্টাৰো হৈ আছে নহঁ?
অঁ, ফাৰ্ষ্ট ছেমিষ্টাৰো হৈ আছে। তাকে।
সেটো হৈ আছে বাৰু কলেজত
অহঁ।
সেইকাৰণে আৰু এতিয়া বন্ধ পৰীক্ষাও খতম হ'ল বন্ধও দিব আৰু একেবাৰে চাগে,
অ এতিয়া এনেই আছো আৰু ঘৰতে
অ এনেই আছো আৰু কি কৰিম।
অহ কি কৰিবা আৰু কলেজ নহলে মানে বহুত বৰ লাগে ন।
অ ঘৰত থাকি থাকি আমনিও লাগি যায়। কৰবাত ফুৰিব যাবা নেকি?
ফুৰিব যাম বুলিতো ভাবিছো বাৰু তুমি যাবা।
অহ যাম
ক'ত যোৱা প্লেনিং কৰিছা?
মই কামাখ্যাত যাম বুলি ভাবি আছোঁ। মন্দিৰত আৰু এনেই তাৰ পিছত ফুৰিবও যাব পাৰো তাৰ আগত উম গুৱাহাটী হলে কিবা পাৰ্ক এখন খুলিছে যে
অ উম যাব লাগে মন্দিৰততো এনেও যাবই লাগে বাৰু আমিও যোৱা প্লেনিং কৰি আছিলো কিন্তু যোৱা নহল এই বাৰ মানে অম্বুবাচী মেলাত তাৰপা যাম চাগে আমিও মানে কেইদমান পাছত
অহ
উম কেতিয়া যাম বুলি ভাবিছানো তুমি এনে
মই অহা সপ্তাহ মান যাম চাগে
অহ অ মোৰো যাম চাগে আৰু অ কবা তুমি মো ক কেতিয়া যোৱা উম
অহ
হা
উমহ
এনেই কিমানজন মান যাবা নো তোমালোকে
আমি পাঁচজনমান আছো
অ
তোমাৰ লগৰ আছে যদি কৈ দিবা
অ মোৰ লগৰবোৰ আছে বাৰু তাতে থাকিবা নে আহিবা
অ দুদিন মান থাকিম চাগে আকৌ কি কি বুলি কয় এ পাৰ্কতো যাম যে অ প্ৰাগ নহয় কি খুলিছিল জানো সিখন পাৰ্কে বলা
অ পাৰ্কে খুলিছে মানে থাকিলে মানে ভাল আৰু ন জেগাবোৰ ভালকে চাই আহিব পা পৰা যায়
অ সেয়ে
উম আৰু এনেকে দিন দিয়াকে গ'লে মানে ধৰ আৰু অ এনেকে গ'লে মানে ধৰ ইমান টাইম ন নাপায় আৰু চাবলৈ কাৰণে
অহ
সেই থকাতো ভাল আৰু মানে তেতিয়া ভালকে চাই চিতি আহিব পৰা যায় আৰু ইমান দিনৰ মূৰত যাব ন ত' মানে চাই আহিব লাগে আৰু ভালকে ঘূৰি মেলি সেইবিলাকে আৰু
উম সেইটোয়ে আৰু
উম তাকেতো
ভাবিছো দু এ‌ তিনদিন চাৰিদিনৰ মানে যাম
অহঁ
এদিন দুদিনৰ কাৰণে গ'লে ঘূৰিবই নাপাম আৰু
অ তাকেইতো তাপা মই ভাবি আছো জুবিন ক্ষেত্ৰৰ ফালেও যোৱা কথা তাতো সোমাই আহিম গ'লে মানে
তেনেকে সোমাব হ'লে লাগিব আৰু তিনদিন চাৰি দিন মান
অ অ তুমি এটা গ্ৰুপ ত খুলিব পাৰি ন এনেকে যোৱা মানে ট্ৰিপত এ চবে একেলগে গলে ভাল হব
অঁ গ্ৰুপ এটা খুলি দিবা নহলে
উম গ্ৰুপ এটা
তাতে অ ময়ে খুলিম তোমাৰ তোমাৰ লগৰ খিনিকো হেৰি এডমি এ এ এড কৰি দিবা
মানে চবকে মানে গোটটো খোলাৰ পিছত আৰু চবকে কনফাৰ্ম কৰি দিলে ভাল আৰু ন
অ
উম পাছত আকৌ প্ৰব্লেম হৈ যাব নহয় এতিয়া এতিয়া কব কোনোবাই নাযাও হেৰি বুলি তো, এনেকে গোটেইবোৰ ওলালে মানে ভাল আৰু।
তাকেই আৰু পইচা-পাতিৰো কথা আছে।
অ'পইচা-পাতিৰো কথা আছে ন কিমান মান লাগিব এতিয়া। আগতীয়াকে কৈ থলে ভাল আৰু।
অহ'।
তুমি গ্ৰুপ এটা খুলিবা বা মোৰ লগৰবোৰক হেৰি কম। এড কৰি দিম তাৰপা তুমিও কৰি দিবা, কনফাৰ্ম কৰি ল'ম আৰু।
অ' তাতে গ্ৰুপত।
উম গ্ৰুপতে
বাকী, এতিয়া ভাত পানী হোৱাই নাই চাগে ন তোমালোকৰ?
নাই হোৱা নাই দেৰি আছে। তোমালোকৰ?
আমাৰো দেৰি আছে, বনোৱাই নাই চাগে আমাৰ।
অহ'।
উম।
মা হত কি কৰিছে?
মা হত আছে বহি কেনে ইমান গৰম আজি।
অঁ'
কি ক'বা আৰু।
তাকেই আমাৰো ইফালে গৰমেই বহুত। এই কেইদিন বৰষুণ আছিল আজি ৰ'দ দিছে বহুত।
উম'। আজি ৰ'দ দিছে ভালে হৈছে আজি হাতৰ চোৱাও পেলোৱা হৈছে।
অঁ'।
উম। তোমালোকক হাতৰ চোৱা পেলালে নে নাই?
পেলালে, পেলালে।
অহ' অহ' অ সেইতো। নিদিলেও কৰিব লাগিব আৰু ন?
উম। অকলে অকলে ইমানখিনি কাপোৰ ক'ত ধুব পাৰি।
তুমি আকৌ আমাৰ ফালে নহাই হলা আহিবা আক।
অ' যোৱাই নাই মই তেনেকে কতো।
অঁ আহিব আক ঘূৰিবলে এনেই, অঁ আহিবা আহিবা আহি থাকিবা।
যাব লাগিব।
অ' আহি থাকিলে ভাল লাগে ন।
অ সেইটোৱে আৰু।
উম।
উ।
এতিয়া আৰু আক যদি যোৱা হয়, জুবিন এই কামাখ্যা ফালে তেতিয়াহে লগ পোৱা হ'ব আৰু ন
অ তেতিয়াই পোৱা হ'ব আৰু।
অ' তেতিয়া লগ পোৱা হ'ব আৰু। তুমি আজিয়ে নহলবা গ্ৰুপ এটা খুলি দিবা।
অ আজিয়ে খুলি দিম তেতিয়া হৈ যাব আৰু ঠিক ঠাক।
অ আগতীয়াকে মানে কনফৰ্ম কৰিব লাগিব ন চবকে।
অ পিছত থাকিয়ে যাব নহ'লে।
অ পিছত থাকিয়ে যাবতো। আজি কি বনাইছে তোমালোকৰ? আজি কি বনাইছে তোমালোকৰ?
আজি নেজানো কি বনাইছে, মই পাকঘৰত যোৱাই নাই
অঁ অঁ হ'ব নহ'লে ন
অ
কাইলে কথা পাতিম আহিবা
অ হ'ব হ'ব
অঁ হ'ব দিয়া তিনটা হৈ' গল